অ বিশাল
অ কোৱা
ক'ত
ভাল ভাল তোমাৰ
এ মোৰো ভাল দিয়া আৰু গৰমে লাগি আছে ৰবা অশান্তিত থাকিব পৰা নাই গছৰ তলত বহি আছো
তাকে ৰে কালি তোমাৰ ইমান ৰ'দ দিলে আৰু আজি ৰাতিপুৱা অকমাণ ঠিক থাকে আছিল এতিয়া আৰু বহুত বেছি
ৰাতিপুৱা ঠিকে আছে এতিয়া আকৌ কাঢ়া ৰ'দ দি দিছে ৰে
উম এতিয়া এতিয়াও কাঢ়া ৰ'দ দি দিছে তাকে সেইটোৱে থ মানে ইমান গৰম কি কবা দুই তিনিখন ফ্ৰেন চলালেও একো কাম নকৰে অ ষ্টেন ফেন চলাইছে উপ এ চিলিং ফেন চলাইছে কামেই নকৰে একো
এ চবে তোমাৰ ফেন আছে বহুতে চলাই আছে নয় এই কাৰণে ভলটেজটো কমি গৈছে তোমাৰ এইকাৰণে
ভল্টেজটো কমি গৈছে আৰু কিমান অ লাইন বহুত কনজিউম হয় ন আৰু এই কি কবা আৰু এই গৰমত মানে থাকিব পৰা নাই আৰু কেনেকৈ আছা তুমি ঘৰত মানে ঘৰতে আছানে
ময়ো ঘৰতে ৰবা
উম গৰম লাগিছে নে নাই
গৰম লাগি আছে কি কৰিবা আৰু উপায় নাই
অ এ কালি তোমাৰ তো মৰ্ণিং আঠটাৰ পৰাই গৰম হৈছিল পুৰা একদম মানে কি কবা ভাবছিলো আজি ৰাতিপুৱা অকমান ঠাণ্ডা আজি ইমান নাপাও আজিও যাই ছেম গৰমে দিলে আৰু মানে আৰু তোমাৰ অ কালি বছলে আজি আজি গৰম দিয়া আকৌ ব বলে এতিয়া
এ ওলাই চুলাই যাব নোৱাৰি দেই গৰমত কতো
এই তুমি এইগিলা গৰম ওলাই গ'লে এটাই জাগাত তুমি পানী থকা জেগাত যাব লাগিব হয় বিল চিল নদী চদী নদী চদীতো নদীবোৰ থাকে তোমাৰ কি জানা এই পাহাৰীয়া টাইপৰ জাগাত তোমাৰ এই আহী থাকে ন ৱাটাৰফল থাকে ন আহ এইবিলাক এই সি বিলাকত মজ মজা লাগে কিন্তু ৱাটাৰ ফলত গা ধুই কিনে ঠাণ্ডা জাগা থাকেই জাগাটো ঠাণ্ডা তুমি তাতে লে গাটোও মজা হব একদম মানে এইবিলাক জেগাত মজাকে কিবা খোৱা লোৱা বস্তু লৈ গ'লা একদম ধুনীয়াকে মজা হব আৰু এনজয় কৰিব পাৰিবা আৰু তুমি তোমাৰ মানে এনে টাইপৰ জেগাত যায় ভাল লাগে ধৰি ল পাহাৰ টাইপ নেচাৰ টাইপৰ জাগাত য ভাল লাগে তোমাৰ এনে
লাগে লাগে এনেকুৱা জেগাতনো কাৰ ভাল নালাগিব
উম মানে ধৰি লোৱা তোমাক যদি কয় আৰু অ পাহাৰতো মানে কি কেনেকা টাইপ ভাল লাগে পাহৰ পৰ্বত টাইপৰ বেছি ভাল লাগে নদী চদী টাইপ বেছি ভাল লাগে
মোৰ পাহাৰ পাহাৰ থাকা জাগাত
অ মানে পাহাৰ থকা জাগাত মানে বেছি ভাল লাগে আৰু তোমাৰ উ উ হম হম এনেই ট্ৰেকিং চেকিং কৰি পাইছা পাইছা নে কেতিয়াবা
হম হা
ট্ৰেকিং কৰি পাইছিলে নে কেতিয়াবা পাহাৰ চাহাৰত
ট্ৰেকিং ট্ৰেকিং কৰি পোৱা নাই কিন্তু এতিয়া লৈকে
আজিকালি যোৱা নাই আৰু
নাই নাই সেইবোৰ এক্সপিৰিয়েঞ্চ লোৱা নাই ৰবা
উম হম হম ল'ব লাগে এই গৰমত আৰু কি ল'বা আৰু পাহাৰ
এ গৰমত ট্ৰেকিং কৰাটো হয় বহুত দিগদাৰ
উম ঠাণ্ডা ঠাণ্ডা জাগাত মানে এ এতিয়া বৰ্তমান তাৰ মানে মেঘালয় চেঘালয় চাইদ যে আছে সেইবিলাক চাইডতে যাব মন যায় আৰু ত
এইবিলাকতো বেষ্ট জেগা এতিয়া কাৰণে
এতিয়া মানে যায়ে প্ৰায়ভাগ মানুহ এতিয়া সেইচাইদে যায় থাকে বেচিকে
সেইটোৱে এতিয়া গৰম গৰম বন্ধ বোৰ দিছে না চলি সোপাৰ
আৰু আজিটো চানডে হয় আজিতো তাতে পুৰা পাবা মানুহ একদম
অ আজি সন্ধিয়া ফালে আজি পুলিচ বজাৰ বন্ধ থাকে নেকি চানডে কাৰণে
অ পুলিচ বজাৰ বন্ধ থাকে ন আৰু মই শুনিছো কি পুলিচ পুলিচ বজাৰত বোলে তোমাৰ দাম চাম বহুত কম বোলে কাপোৰ চাপোৰৰ
অ ময়ো শুনা পাইছো ৰবা মই কিনি পোৱা নাই কিন্তু আজিলৈকে
অ তুমি শ্বিলং গৈছিলা নে নাই এনেই
গৈছো মই তিনবাৰমান গ'লো
আচ্ছা আচ্ছা শ্বিলঙত কি কি জাগা ফুৰিলা পিছে তুমি
মই চেৰাপুঞ্জী গৈছো। আৰু একবাৰ মৌচিন ৰাম গৈছো।
হুম।
তাৰ লগৰ এটাৰ লগত তোমাৰ উমিয়াম গৈছিলো।
আচ্ছা। উমিয়াম লেক গৈছিলা? আৰু মানে তাতে ধৰি লোৱা যিটো তুমি ধৰি লোৱা চেৰাপুঞ্জী গলা অ চেৰা পুঞ্জিত তুমি মানে কেনেকুৱা কি টাইপৰ মানে বস্তু দেখা পালা মানে জাগা দেখা পালা মানে যিটো ধুনীয়া আৰু?
ধুনীয়া তোমাৰ ফাৰ্ষ্ট ছেভেন চিষ্টাৰ আছিল।
চেভেন চিষ্টাৰ।
অ তাৰপিছত তোমাৰ আমাৰ আমি বহুত কেইখন পাৰ্কত গৈছো ৰে, তাৰে পাৰ্ক বোৰ বহুত ধুনীয়া ধুনীয়া তাৰে ৱাটাৰ ফল থাকা পাৰ্ক, পুৰা চব।
বাংলাদেশ বৰ্ডাৰটো দেখা পায় তাৰে পৰা তোমাৰ।
উম বাংলাদেশ বৰ্ডাৰ দেখা পাই ন?
অহ অহ।
উম হ'ম মানে কেতিয়া গৈছিলা তোমালোকে?
টু থাউজেণ্ড টুৱেণ্টি থ্ৰীত।
অ আচ্ছা আচ্ছা। তিনি বছৰমান হ'ল আৰু?
অহ তিন বছৰ হল। এ জুলাইতে গৈছিলো টু থাউজেণ্ড টুৱেণ্টি থ্ৰীত।
আচ্ছা, এনেকুৱা টাইমতে গৈছিলা আৰু?
এইটো মাহ মানে এইটো মাহৰ লাষ্টত গৈছিলো থাৰ্টি ওৱান জুলাইত। আমি যি দুবাৰ যি দুবাৰ শ্বিলং গৈছো জুলাই লাষ্টত তে গৈছো।
আচ্ছা ফেমেলি ট্ৰিপ আৰু? এইবাৰো কি যোৱাৰ প্লেন আছে নেকি ক'ৰবাত?
যোৱাটো যাম বুলি ভাবি আছো, কিবা হয় এতিয়া। এই প্লেনটো কেতিয়াবাতাতে বনিছিল জোৱাহে হোৱা নাই।
আচ্ছা ভাই তোমালোকৰ ফেমেলি গলে কোন কোন যোৱা মানে তোমালোকে?
অ মিলি গলে মই যাওঁ, মাঁ যায়, বা যায় তাৰপিছত মোৰ যেঠিমাৰ ল'ৰা দুটা যায়।
আচ্ছা আচ্ছা। মানে এইকেইটা যোৱা আৰু?
আহ সিহঁতে অ সিহঁতৰ গাড়ীখন লৈ আহে।
অ অ মানে গাড়ীত যোৱা আৰু আৰামছে?
সেইয়ে আৰু এনে স্কুটি বাইকত গ'লে তোমাৰ শ্বিলং চাইডে হঠাতে বৰষুন দি দিয়ে না পিছবেলা তিতবা লগা হৈ যায়।
এ স্কুটি বাইকত মানে অ প্ৰব্লেম হয় বাৰু বাকি স্কুটি বাইকত গ'লে এইটো ফ্ৰেণ্ডৰ লগত যাই বেষ্ট আৰু।
সেইটোয়ে আৰু তোমাৰ ৰেইনকোট চেনকোট লৈ যাব লাগে লগত বাইক স্কুটিত গলে তোমাৰ কঁকাল বিষাই যায়ে, ইমান দূৰ। কঁকাল বহুত বিষাই যায় এমান দূৰ গ'লে একেৰাহে।
কঁকাল চকাল বাৰু তহ' বিষাবই হ'লেও তাতে যায় এটা ফিল বেলেগ আৰু বেলেগ এটা এক্সেপেৰিয়েন্স, মানে বাই
এইটোয়ে তাৰে মানে কি কবা আৰু, এনেকুৱা লাগে যেন হেৰি জাগাই জাগাই ৰখি ৰখি ফটো উঠি যাম নেকি সেনেকুৱা মন যায় মানে।
অঁ তাত বহুত ধুনীয়া ধুনীয়া জাগা আছে ন? মানে নেচাৰে কিন্তু বনাইছে কিন্তু আৰু দিয়া বহুত ধুনীয়া জাগাতে বনাইছে কিন্তু মানে বহুত বেলেগ বেলেগ জোগাৰ পৰা চাব আহে তে
অ অ সেই এই কি বুলি কয় জিঅৰ এটা টা আনলিমিটেড পে ভৰাব লাগছিল পায় নেকি ফৰ জিৰ কাৰণেও।
কিমানৰ কাৰণে
ফৰ জি ফৰ জি চিমোৰ কাৰ ন মানে
ফৰ জি আচ্ছা মোবাইলটো ফ'ৰ জি মোবাইলটো কৈছা চিমটো ফৰ জি - থাগে মানে ছিম থাউজিত ফাইজি লগালে ফাইভ জি হৈ যায়। ফোৰটিট ফোৰজি হৈ থাকে আ ফোৰ জি আন লিমিটেড মই গম নাপাও দে মানে আজিকালি ফৰ জি মানে নচলাও মানে নাজানো মানে। ত জিঅ'টোত আৰু দেনটাকো চাব লাগিব কি চাবা নয় জিঅ' সেইত চাবা।
মানে আচ্ছা এনে মান আলিমিটড সদায় মানে মাই এয়াৰটেলৰ তাইটো ফৰ জি মোবাইলে হয়।
কাৰ সৰিয়হ পাই।
মোৰবাৰ
আচ্ছা ফৰ জি ভাড পইচা তোমাৰ বেছিকে লাগিব চাগে
নাই কিবা এটা একদিনৰ পেক থাকে অকল একদিনৰ কাৰণে আনলিমিটেড
আচ্ছা আচ্ছা আচ্ছা এই জিঅ প চাই লবা বা জি পে তো চাব পাৰা।
জি পেটো আহে নেকি?
অ জি পেট ৰিচাৰ্জত যায়গে নে তাৰে তাতে চাব পাৰা আত্চ্ছা অপচন আ ফাইভ জি আহি যাব মোৰ হিচাপত মানে ফাইভ জি ফাইভ জি চব কৰি কৰিব
অ অ আনলিমিটেড হলে ভাল আছিল আৰু
তোমাৰ কি আনলিমিটেড নেকি?
মোৰ মানে আগৰ ফোনটো আনলিমিটেড আছিল এইটো ফোন মানে মোৰ বেয়া হৈছে এতিয়া। মানে বেলেগ এটা ফোন ইউজ কৰি এই ফোন ফৰ জি আনলিমিটেড নহয়।
আচ্ছা আগৰ ফোনটো তোমাৰ এইটো কি নামটো কি আছিল
এই ৰিয়েলমি এক্স ছেভেন মেক্স
আচ্ছা আচ্ছা কিমান লৈছিলি এটো
সেইটো তোমাৰ থাৰ্টি থাউজেণ্ড
আচ্ছা কি বেয়া হ'ল সেই ফোনটো তোমাৰ
এ ফোনটো হাতৰ পৰা পৰিছে বহুতবাৰ সনকে মানে আৰু এবাৰ মই এপ্লাই দিছিলো সনকে বেয়া হৈ গ'ল।
ডিচপ্লে গৈছে পুৰা বেয়াকে
ডিছপ্লে মানে ফোনটো তোমাৰ অনতটো ঠিকেই হয় আকৌ মাজে মাজে হঠাতে চুইচ অফ হৈ যায় নিজে নিজে অনে নহয় তাৰ পিছতো আৰু যোনটো তোমাৰ পাৱাৰ পাৱাৰ চই যিটো কামেই নিদিয়ে সোমাই গৈছে।
আচ্ছা দোকানী দেখুৱাই নাই কিমান পৰে খৰচা।
মানে বাৰ আগৰ পুৰণা এটা আছে সেইটো লৈ ললো
তাৰমানে সেইটো মোবাইল ঠিক নকৰা আৰু তুমি।
সেইটো এনে পৰি আছে আৰু অৱস্থা বেয়া হৈ গৈছে ফোনটোৰ
আৰু ঠিক কৰিলে কিমান মান পৰিবব গম নাপোৱা
ঠিক কৰিলে তোমাৰ যাব চাগে তিনি হাজাৰ পয়ত্ৰিশ টকা মান যাব
স ঠিক কৰি ল'ব পাৰাচোন কমতে হৈ আছে।
ঠিক কৰি ল'ব পাৰি কিন্তু আৰু ইচ্ছা নাযায় আৰু এতিয়া আৰু কোনে ঠিক কৰি থাকে।
উম উ নাই মানে দৰকাৰ নাই তোমাৰ ফোনৰ ফটো চটো উঠাৰ ইন্টাৰেষ্ট নাই
এ ফটো উঠোৱা মানে আজিকালি কৰ'বাত গ'লে চোন লগৰবোৰ আইফ- ফোন থাকে ইতৰ ফোনটো উঠি লও
উম হম হম তোমাক এতিয়া মানে এই আচ্ছা আচ্ছা তোমাৰ এদিন মই মাজত লগ পাওঁতে নতুন নতুন টাইপৰ মোবাইল এটা দেখা পালো তোমাৰ হাতত
এই এইটোৱেই এইটোৱেইতো পুৰণাটো খালি কবাৰটো নতুন
আচ্ছা আচ্ছা এই আমি যিদিনা ৰল খাব আহিলো সেইদিনা দেখা পালো নেকি
হয়।
উ এনেই ৰোলটো খাই কেনে লাগিল। অ' ঘৰতে আছো।
আজি কতো ওলাই যোৱা নাই নেকি চানডে বুলি।
নাই চানডে মোৰ কাৰণ টো মোৰ কাৰণ টো ডেইেলি চানডে হৈ আছে এক মই যি ত্ৰিশ তাৰিখে ৰিজ দিলো তাৰ এক তাৰিখৰ পৰাৰ মই ঘৰতে ন চ পাঁচ দিন পাঁচ দিন মোৰো চানডে তোমাৰ কাৰণে বাৰু বেলেগ কথা ঘৰতে আছো
গধূলি কটো প্লান নাই নেকি
নাই নাই মই এতিয়া বৰ্তমান প্লেন চিন একো কৰাই নাই ফুৰা‌ চোৰাৰ এই ইনষ্টেণ্ট প্লেন হৈ যায় হৎঠাতে কৰবাত কৰবাত গ'লে উম হম কি ক'লা
বন্ধ পাইছা ক'ৰবাত ঘুৰিব যাবা লাগে
বন্ধ পোৱা নাই বন্ধ মই লৈ লৈছো মানে মই ৰিজাইন দি দিছো ন
অ সেইয়াতো আৰু পোন্ধৰ আৰু ত্ৰিছ হগত
উম কত ঘুৰিব যাম আৰু কোৱা তুমি আহ চাও ৰবা মানে ঘুৰিব যাব লাগিছিলে একচেলী অলপ ফুৰা চুৰা কৰিব লাগে বাৰু
তোমাৰ মানে চিটিৰ ভিতৰত তোমাৰ ঘূৰাৰ জাগা নাইকিয়াই হৈ গৈছে আমি চবত তাতে গৈছেনে নে
অ' আমাৰ ধৰি লোৱাক গুৱাহাটী চিটিখনো তোমাৰ আৰু ইমান নাই যিখিনি আছে। সেইখিনি গ'লোৱেই
যিকেইটা নতুন নতুন ভাইৰেল হৈছে জোগা কেইটা গৈছে। গোটেইকেইটাত
উম উম এই চাইস চিটিৰ নে কি চিটি প সি সেইকেইটা কৈছা নেকি তুমি?
অ' গৈছো মই তাতে এ চাইন্স চিটি তোমাৰ এতিয়াতো সেই কৰিত দিছে ন পাৰ্ক টাইপৰ। ছাইসৰ মিউজিয়াম এটা খুলি দিছে। আমি সেইবোৰ নকলোতে এইবোৰ বনাই থাকোঁ‌তে গৈছো। তাৰপিছত এইবোৰ জাগাত আগতে বহুত গৈছো তো আমি
এতিয়া যোৱা নাই।
এতিয়া ভাল নালগে এতিয়া আগৰ নিচিনা ইমান নায়ে মানুহ ঘৰ তি আগতে কোনোৱে নাছিল। বঢ়া শান্ত পৰিৱেশ আমি ওৰলৈক যাওঁ যত মানে চাইন্ঞ্চ চিটিটো বনাইছে। তাৰে অলপ তলতে থাকোঁ‌ আমি ত ত ত আজিকালি মানে তাৰেকি পুৰা পাৰ্কিং কৰি দিছে। সেইকাৰণে আজিকালি ভাল নালাগে আগতে বঢ়িয়া আছে। আমি তাতে যাওঁ উৰা খাৱা চাৱা খাওঁ। বঢ়িয়াকে অ' মজা আছিল জেগাখিনি তোমাৰ আমি কেতিয়া গৈছিলো। আমি গৈছিলো টু থাউজেণ্ড টুৱেণ্টি টু মানতে গৈছিলো তাতে
আচ্ছা মানে আগতে বহুত গৈছিলা আৰু
এ বহুত গৈছো তাতে পাঁচ ছয়বাৰ মান গৈছো আজিলৈকে তাৰে পৰা আৰু তুমি একশ মিটাৰ গেলে টলগেট পাই যাবা।
তাতে অ' আচ্ছা ডৰগেট পায় ন
অ' তাৰে পৰা তুমি আপাৰ আছাম যাব। পাৰা নগাঁও ছগাঁও ছাইদ মংগলদৈ, তেজপুৰ
আচ্ছা তুমি আপাৰৰ আসাম ত কোন ক কোন ক কোন ক জিলাত গৈছিলা।
নাই মই যোৱাই নাই আপাৰ আসাম আজিলৈকে।
আচ্ছা পাৰচাম যাই পোৱা নাই আৰু
নাই নাই। এনে জানো আৰু সিফাল দিয়ে যায়।
আচ্ছা তোমাৰ গাঁও ক'ত একচলি তোমাৰ মানে
মোৰ ইয়াতে বাইহাটা চাৰিআলি
অ' ওচৰেতে ছোন এক ঘন্টাৰ ৰাস্তাও নহয় চাগে, এক ঘন্টাৰ ৰাস্তা কব গ'লে।
এঘন্টাই আৰু তোমাৰ নিজৰ গাড়ী লৈ গেলে উম